হেল্ল'!
অ', কি কৰিছে?
ওউ আই। মই বোলো মনত পৰিল যে এউ। হেল্ল'!
অ', শুনি আছোঁ।
অ', শুনিছা, শুনিছা মই এই ন কোনোবাসম মইহে নুশুনা নিচিনা হৈ যাওঁ ৰ'বা, তাৰপিছতে হেৰি কি কৰিছা?
এ, উঠিলো উঠি চাহ তাহ দিলোঁ চবকে। চবেই খালে, ময়ো খালোঁ বাৰু তাকে এই আৰু ছোৱালী শুই আছে যেনিবা।
তাকে তাই উঠা নাই ন!
তাই উঠা নাই সেইটোকাৰণে বোলো ঘৰৰ অলপমান কাম কৰি লওঁ, তাৰপিছত বোলো আপোনালোকে ফোন এটা কৰি লওঁ।
ময়ো সেই কাম কৰি ফেপনি উঠিছে, গমেই পাইছা চাগে ভাগৰ লাগিছে। অলপ বহি লৈছোঁ ফেনখন লগাই লৈ পেলাই, ইমান অ'।
অ', ৰে কিমান উৎপাত থাকে।
এ, নকবা দিয়া আৰু মানে, আমাৰ মাইকী মানুহৰ ইমান কাম অ'।
উম, আৰু আজিকালি টোপনিটো বেয়া হৈছে নহয়।
টোপনি বেয়া হৈছে, এই তুমি হেৰিয়ৰ খবৰ লৈছিলা নেকি বাৰু কৰিলে ভালেই হ'ল মনলৈ অকস্মা মনত আহাৰ কাৰণে সুধিছো দেই বেয়া নাপাবা, ঐ যে কাপোৰৰ কথা সুধিব দিছিলোঁ।
অ', নাই, নাই মই খবৰ ল'লো। খবৰ ল'লো তেওঁলোকে তেওঁ কৈছে যে হেৰি মই আপোনাক কোৱা নাছিলো নি মই পাহৰিয়ে আছিলোঁ এই আলহী আহিছিলে অ', ফোন কৰিম, কৰিম বুলি ভাল পাহৰিয়ে আছোঁ, তেওঁ মোক জেঠাই ক'লে আৰু যে মই কথা প কতাই দিম। তেওঁলোকে মানে তেওঁৰ বোৱা আছে, এতিয়া কেনেকুৱা কেনেকুৱা কি লাগে, তেওঁ হোৱাটছএপতে মোবাইলতে দি দিম বুলি কৈছে মানে।
অ', দিবলৈ দিবাচোন, তাৰমানে মোক সদ্যসতে মোক বগা লাগিছিল কিন্তু বগা নহ'লেও, কিছুমান ধৰা পচন্দ হ'লে মই বেলেগো ল'ম বাৰু।
ন', সেইটোৱে বগা নাই মানে তেওঁৰ হাতত এতিয়া আৰু ব-ব'লে মানে বেলেগকে ব'ব লাগিব কাৰণ বগাটো ইমান পতকে বোৱা নহয়। মানুহে ৰঙিলে খোজে, মানে এই সেই-সেইযোৰ ড্ৰেছ কাপোৰৰ কথা কৈছোঁ আৰু।
বুজিছোঁ।
অ', গতিকে, তেনেকুৱা কাপোৰ ধৰক বগা নিপিন্ধে এই বেলেগ, বেলেগ কাৰা ৰঙৰে বিচাৰে, সেইটো কাৰণে কৈছে যে, আপুনি নাম্বাৰটো দি দিব মোৰ লগত কথা পাতি ল'ব, তেনেকুৱা কি লাগে কি ক'ত লাগে তেওঁলোকেতো বয়ে থাকে ধৰক আৰু তেওঁলোকে সেইটো কাম কৰি ভালে পায়।
উম, এটা কাম কৰিবাচোন, তুমি তুমি নহ'লে যদি তেনেকে কৈছেই মোক নম্বৰটোকে দিবা। ন, হোৱাটছএপতে দি থবা মই হেৰি কৰিম দিয়া নিজে পাতি ল'ম। নহয় কেতিয়াবা-কেতিয়াবা বেলেগ ৰঙৰো ভাল লাগে। আৰু এটা কথা মানে কি ভাল লাগে আৰু নিজে পিন্ধাৰ মাজতো কথা আছে ৰ'বা। কাৰণ আমাৰ মানে কি, ‌ এতিয়া অলপ বয়স হৈছে ন, আমি আৰু এতিয়ো অ, এতিয়া তোমালোকৰ নিচিনা বা গাভৰু ছোৱালী এজনী হলেও বেলেগ কথা। যি টি ৰং থাকে
অকমান দিগদাৰ।
অ, সেইটো এটা কথা আমাৰ কাৰণে এতিয়া কাৰণ আমি দিনে, দিনে এতিয়া সেইটো এটা পেইচা চাগে সে-
বুজিছো-বুজিছো-বুজিছো এই মানে তেওঁলোকে-তেওঁলোকে আকৌ হেৰি যথেষ্ট খিনি কাপোৰ বয় আৰু বেলেগ-বেলেগ হেৰিৰো বয়।
তেওঁলোক মানে ব্যৱসায় ভিত্তিত আৰু সেইটো চাইডেতো অ'। পলো, পোহে ন।
পাত পলু বা কিবা এনেকে পলু, পুহি পেলাইও আজিকালি বহুত খিনি কৰি আছে ন, আৰু তেওঁ বহুত অভিজ্ঞ মানুহ।
এইটো হেৰি উম।
আৰু এৰি বোলো পাত বোলো সেয়া পুহি লৈ পেলাই সেয়া উম, হেৰি কৰি পেলাই মানে সেইখিনি পুহি ভালকৈ সেইখিনি কাম কৰি আকৌ সূতা উলিওৱটো ইমান সহজ কথা নহয় দেই।
বা বহুত কষ্ট আছে মেহনত বহুত আছে গ'ম পোৱা আৰু সেই হিচাপ দামটো যে লয়।
অ, সেইটো ঠিকে আছে অ'। মানে কিছুমান এনেকে আমাৰ ওচৰে, পাঁজৰে লোৱাও মানে তেনেকে পোহাও দেখি ইমান খিনি নাজানো কেনেকে কি কৰে।
উম।
কিন্তু, বহুত দিগদাৰ দেই বহুত দিগদাৰ।
বহ ঠিক য
মানে ইমান এটা-এটা পলু ভালকৈ চাই থাককা ডলাত তেনেকৈ মেলি-মেলি থৈ দিয়ে।
মই ভালকে নাজানো বাৰু পদ্ধতিটো কেনেকে কৰে কিন্তু মই জান মানে শুনিছো বহুত। কষ্ট আছে মেহনত বহুত আছে মানে এধাপ-এধাপকৈ ন
অ, এই হেৰি যে এৰা পাত আমাৰ ঘৰৰ পৰা আগতে কম লৈ যায় নি মানুহ বিলাকে।
উম, পলুৱে খায় উম।
খাই এনেকে দি, দি থৈ দিয়ে ম কি কোনোবা মানুহে এজন এগৰাকী মানুহ আহিছিলে তেওঁতো কোবালে মানে ধৰক বিয়া এখন ল আহিছিলে। আহি পেলাই আমাৰ ঘৰত দেখিলে এ এৰাপাত খিনি দেই সেই হেৰিৰ পৰা টমটমৰ পৰা নামি পেলাই আমাক সুধি লৈ পেলাই একেই গোটেই খোলা ছিঙি লৈ গুচি গৈছে বিয়াখনলৈ আহিছে। বিয়া পৰা মানে বিয়া খাই আহি উভতি আহোতে মানে
চিন্তা কৰা সেইটো ব্যৱসায় তেওঁলোকৰ তেজত আছে আচলতে ন।
অ, এইফালে যে ৰাস্তাইদি যাওঁতেই চাই গৈছে মানে বিয়াখনলে যাওঁতে সেয়া কাপোৰে আহি পেলাই পিন্ধিম কেনেকুৱা হ'ব লাগিব।
আৰু তেওঁলোকৰ সেই কষ্ট খিনিৰ কাৰণে ত্যাগ খিনিৰ কাৰণেতটো আমি ভাল, ভাল কাপোৰ বিলাক পিন্ধিবলৈ পাইছো এনেতো অ'। তেওঁলোকে নকৰা হয় আমি টকা দিলেও পলো হয় তুমি কোৱাচোন
ক'ত পালো নাই, নাই, নাই আৰু একেবাৰে একদম প পলু পুহি সূতা কাটি সেইটো এটা বহুত দীঘলীয়া। প্ৰচেছ আৰু দীঘলীয়া প্ৰচেছটা বহুত দীঘলীয়া প্ৰচেছটা। আপুনি তাত ধৈৰ্য সহ্য চব কৰিব লাগিব।
চব লাগিব, চব লাগিব ধৈৰ্য নহলেটো এনেকুৱা কাম এনেও
এনেও নোৱাৰে আৰু। আপুনি নিজৰ ল'ৰা-ছোৱালীক যেনেকে পালে সেই পলু এটা এটাকে সেনেকে পালিব লাগিব। সাৱধানে কাৰণে এটা পুলেওতো বহুত খিনি হেৰি কৰে হয় নে নহয়।
অ, ত-তোললে নহয়।
ইমান অকমান নৰ বা বাপৰে। কম খিনি কৰে ন। আমিতোতো মাফতে পাই পিন্ধোৱে পইচা কেইটা যায়।
উমম, খৰচা ফুটা হৈ যায় তাত। যে আমাৰ দেখোন বহুত মানুহৰ বহুত কথা ন। ইমান দাম সিমান দাম কিন্তু চাব গ'লে তেওঁলোকৰ সেই কষ্টটো
উম।
লৈ মন যায় ন গোটেই প্ৰচেষ্টাটো মানে পদ্ধতিটো
কিন্তু এদিনতে নহয়, নহয় আপুনি গৈ পেলাই কেনেকে চাব ন সেই মানে আমাৰ কাৰণে চোৱাটো সেইটো কাৰণে সম্ভৱ নহয়।
সেইফালে ওচৰ পাজৰে মানুহে জানে আৰু অ'।
কিন্তু মোবাইলত চাই ইমান তেনেকুৱা নালাগে ন তাতো অলপ অলপেহে দেখুৱাই।
অ, তেনেকুৱা নহয়।
অ, গতিকে মোৰ মতে সকলো সময়ত চাগে পলু, পুহিবও নোৱাৰে চাগে দেই। তেনেকুৱা কিবা হ'ব থাকিবও পাৰে অ, কাৰণ গৰম ঠাণ্ডা কিবা এটা থাকিবও। পাৰে বা নাথাকিবও ইমান মোৰ এইটো অভিজ্ঞতা একো নায়েই বাৰু কাৰণ দেখা ভালকে দেখা নাই নহয়। কিন্তু আমাৰ ওচৰে পাজৰে মানে
কথা চাগে নিৰ্ভৰ কৰে নেকি বাৰু এ হেৰি
হ'ব, হ হ'বও পাৰে নহবও পাৰে। তেওঁলোকক সুধিলে ভালকে গম পাম সঁচাকৈ চাবলৈ মন আছে।
অ, নহয় মই এইটো সুধিছো যেনে আমাৰ অসমৰ জলবায়ুৰ কাৰণে এইখিনি এ, মানে বা পুহি পেলাই এই হেৰি উলওৱাালকে সূতা উলওৱা লোকে ৰ'বা তেনেকুৱা সেইটো বেলেগ জেগাত চাগৈ, বেলেগ এটা পৃথক জলবায়ুত অলপ হ'লেওতো। পৃথক হয়। জেগা ভেদে ন ঠাই ভেদে গতিকে পদ্ধতি বেলেগ হ'ব চাগৈ, বা তে কৰে নে নকৰে বা তেনেকুৱা সেইটো সেইবিলাক জানিব মন যায় আচলতে।
নাই, নাই, এই, এই বিষয়টো সঁচাকে বহুত জানিব মন যায়। কাৰণ মোৰ মানে, অ'।
যিটো বস্তু আমাৰ কিমান মানেই আমাৰ কাৰণে হা।
বহুত, বহুত।
বা পাট মুগা এৰী কাপোৰ খন আমাৰ দেউতাহতৰ এতিয়াও আছে আমাৰ এৰী কাপোৰ বাৰু, সেই এৰী কাপোৰখন কিমান মানি তুমি চিন্তা কৰা।
আৰু যে সেইখন কাপোৰ কিবা এটা বেলেগ ধৰণৰ বেলেগতকৈ।
কিবা যাব যে এতিয়া মুগাৰ কাপোৰ খনে, মুগাৰ ম খেলাখনেই হওক, মুগাৰ চাদৰ খনেই হওক। কেনেকুৱা লাগে পিন্ধিবলৈ, তুমি বেলেগ পোছাক যিমানে নিপিন্ধা।
এটা কথা, এটা কথা কওঁ দেই আজি, আজি। আজ কালি মুগা আৰু আগৰ যোনটো মুগা নহয় বহুত পাৰ্থক্য আছে। আৰু আগৰ মুগাটো আপুনি চুই চাবচোন। হয়নে, বৰ বেলেগ এটা ধৰণৰ আকৌ। আচৰিত ধৰণৰ, আজিকালিতো বিয়া বাৰতো মুগা কাপোৰযোৰ নিদিয়া হ'ল।
উম।
এইটো বাদ দিয়া নিচিনাই হ'ল আৰু। মুগা কাপোৰযোৰ অ', এ, কিন্তু আমাৰ মাৰ যোনযোৰ মুগাৰ একদম হেৰি, মানে ছেটযোৰ যোনযোৰ মুগা মুগাকাপোৰযোৰ একদম খমখমীয়া একদম আৰু একেবাৰে মানে একদম ফিট মানে আপুনি সেইযোৰ পিন্ধিলে উশাহ ল'বলৈ টান হৈ যাব, গৰম দিনতো চেচেই আৰু।
সঁচাকৈ আকৌ তেনেকুৱা হে।
অ', গৰম দিনত
তেনেকুৱা মোৰো আছে নহয়, আছেই আগৰ মুগাৰ কাপোৰৰ আৰু
হয়, তাকে সেই কাপোৰযোৰ মই আনি পেলাই মানে মই মোৰ হাতত থৈ দিম মানে, কেতিয়াবা ছোৱালীক দেখুৱালে লাগিব যে এনেকুৱা যোৰ কাপোৰ আছিলে যোনযোৰ
আইতা অ', আইতাই পিন্ধিছিলে।
অ', যোন যোৰে আজিৰ দিনত নাপায় বুলি।
সচাকৈ ন!
আৰু নতুন হৈ আছে একদম।
নহয় সদায় ব্যৱহাৰ নকৰে নহয়, আৰু বস্তুটো ভাল।
এইটো এটা কথা আ। ব্যৱহাৰ কৰিলেও মানে বেয়া হৈ নাযায়। অ', বা বহুত দিগদাৰতটো পিন্ধিবলৈ, আগৰ হৈছে ফুল বিলাক আছিল। আমাৰ মাহঁতৰ দিনত আছিলে, আমাৰ মাহঁতৰ দিনতো আছিলে তেতিয়া তেতিয়া অকন অকণ ক'লা, ক'লা ফুল আছিলে বুটা। তাৰপিছত নাইকিয়া হৈ গ'ল, নাইকিয়া হৈ পেলাই আমাৰ দিনত একে ৰঙা ডাঙৰ, ডাঙৰ ফুল ক'ৰবালৈকে ফুল সেয়া।
আৰু গোটেই চাদৰ খনতেই ফুল আমাৰ
অ', গোটেই মেখেলা চাদৰ চবতে। মেখেলা একে আঁঠু ওপৰলৈকে ফুল, তাৰপিছতে অ', অ'। তাৰপিছতে ওলালে আকৌ হেৰি, এই যে কি বকেট চিষ্টেম ন! পাৰি থকা নিচিনা তেনেকুৱা ওলালে মাজখনতে। এ, মোৰ ভন্টি এজনী বিয়াতে
মোৰ খুৰীত কি খুৰীৰ কিন্তু সেউজীয়া আৰু ক'লা ফুল। সেউজীয়া মানে নীলা আৰু নীলা আৰু ক'লা ফুলৰ তেনেকুৱা কাপোৰযোৰ।
তাৰপিছত এতিয়া আকৌ এতিয়াও আকৌ বেলেগকে ওলালে মানে।
তাৰপিছত আৰু এজনী খুৰী থকা সময়ত মানে একদম মানে সেইযোৰ, সেইযোৰ মুগাও বেলেগ, মুগাৰে মানে বৰ বেলেগ ৰঙৰ কাপোৰ এযোৰ দিছিলে মানে বেলেগ ধুনীয়া, মানে সেইযোৰ মুগাৰটো বহুত বেলেগ ধুনীয়া। কিন্তু কাপোৰটো মানে অকণ নতুনকে সেইটো দিনত আহিছিলে মানে আৰু। একেবাৰে আমাৰ সৰুখুৰীৰ বিয়াত কিন্তু এতিয়াও সলনি হৈ গ'ল, এতিয়া আগৰ মুগাৰ নিচিনা মুগাৰ নাই আৰু।
নাই নাই পাবলে নাই, পাবলৈ নাই এতিয়া। কি আচৰিত লাগে ন, বস্তুবিলাক আমিও নাইকিয়া হৈ যাম, সেই বস্তুবোৰ তেনেকে থাকিব তাৰ পিছত কোনোবাই কি বা ব্যৱহাৰ কৰে, কি বা কৰে ন, কেনেকে বা লয়, সেইটোৱেই।
এ, হে নহয় আমি যিখিনি দি থৈ আমি যিখিনি দি থৈ যাম তে তেওঁলোকৰ কাৰণেও সেইটো বহুত মানে জৰুৰী হ'ব বা বহুত ভাললগা কিবা এটা হ'ব ন মোৰ মাহঁতৰ দিনৰ বা কিবা এটা বুলি।
তো আমাৰ ভাবিব ভাল লাগে আমাৰ মাহঁতৰ বা শাহহঁতৰ দিনৰ বুলি কলে কিবা হাত, হাতৰ কাম এটাই হওক সিহঁতে তেনেকে ভাবিলটো ভাল কথা।
কাৰণ আমিতোতো তেনেকেই শিকাই থৈ যাম যেতিয়া হয়তো তেনেকৈ ভাবিব লাগে।
উম।
নাভাবিলে কি হয় এতিয়া মানে কি হ'ল জানে নেমৰ কাপোৰযোৰৰ কথা তেনেকে কৈছোঁ যে তেওঁলোকে কথা পাতিব আৰু আপুনি সেইটো
অ', অ', অ', দিবা নম্বৰটো মোক হোৱাটছএপতে দি থবা তুমি দেই
বাৰু বাৰু ঠিক আছে হ'ব দিয়ক ন মই নাম্বাৰটো দি দিম আপুনি কথা পাতি ল'ব।
অ, মই নিজে পাতিম দিয়া ঠিক আছে দিয়া বাৰু।
ল'বা, ল'বা কো লোৱা ন।
ঠিক আছে।
উম, দিয়া।